হেল্ল'।
অ' পথাৰলৈ কিমান সময়ত গলি?
এ, সাতটা বজাতে আহিলোঁ।
অ'।
তাৰপিছতে ৰুলো সেইদৰা তাত। তাৰপিছত আৰু কঠীয়া অলপ কমিলে যোৱা বঙলাত পিছত মায়ে কঠীয়া তুলিলে তাৰপিত মই ৰুলো তাৰপিছতে তাৰপিছত ৰুলোগে আৰু শেষ কৰি ৰৈ ৰৈ ৰুইছোঁ আকৌ ৰ'দ দিছে নহয়।
অ' ইমান ৰ
আজি আকৌ ৰ'দ দিলে অ'। এতিয়া বতাহো আছে বাৰু অলপ অলপ। অকন অকন ৰাতিপুৱাই হেনো সেই দুটোপাল মান পেলাই আছিলে হেনো তাৰপাছত ৰ'দে দি দিলে। কালি ৰাতিটো ইপিনে গাজনি, এই গ-গেং গুং বজাই আছে, গোটেই ডাৱৰ আকাশ।
এনেই ধমকি দি আছিলে।
উম। তাৰপিছত এডৰা আছে আৰু এডৰা থৈ দিছোঁ আৰু এডৰা আছে।
অ' সোনকালে ৰুই আহ দেই, ইমান গৰম।
উম। এডৰা আছেই, উম।
কথা লাগিছে জানো কি হয়।
এতিয়া আমাৰ পূবফালেটো চাফা হৈ আছে, পুৰা আকাশখন নীলা, ক'তো আছে পুৰা ডাৱৰ নাই। কালি মাজে মাজে এ, সেই কেছৰ পৰা ডাৱৰে ঢাকি দিয়ে।
অ' আমাৰ এই এছ অসমৰ নগত নাই, ডাৱৰ এচপাওঁ নাই, এতিয়া এচপা এচপাকে উঠিছে দেখোন ডাৱৰ।
অ' আৰু কিন্তু দেউতাহঁতে কৈছে এই পিছফালৰ পৰা হেনো কিবা গছা সেনেকে ডাৱৰ উঠিছে। বোলে হেৰি বৰষুণ আকৌ দিবগে পায় বোলে হেৰি কৈছে। ডাৱৰ উঠিছে হেনো গছা নিচিনা।
বৰষুণ দিবই পিছত।
উম উম।
গৰম হৈছে অ ৰাতি শুব নাইপাৰা আক।
অকণমান ৰুলে মানে দেখোন গৰমটো কৰিব নোৱাৰা হলো সেই প্ৰথমতে কিন্তু অকণমান হেৰি পাইছিলো যদিও এদিন মানে আগৰ ভাৱটো থাকিয়ে গৈছে যে সেইটো কাৰণে নেকি। অঁহ এদিনো নাই ৰোৱা নহয় আৰু যোনদিনাখনৰ পৰা হেৰি কৰিছো।
উম, চাৰি পাঁচদিনমান হ'ল হ'পায় আজি।
অহ ত সেইটো কাৰণে চাগে কালিতো বাৰ চাৰে এঘাৰটাত গ'লো। গল সেই ৰাতিপুৱাই আহা নহয় সাতটাতে, তাৰপিছ তে গলো গৈ পেলাই আৰু অঁ তাৰপিছত মায়ে কৈছে পিছবেলা ৰুমহি তাৰপিছত ক'ত পাছবেলা ৰুব পাও বাৰু।
উম পাছবেলা বেছিহে পৰে তানকে ৰ'দতো একে পিছফালেদি চাঁ তাঁ নাই।
অহ আৰু তাবতো ৰৈ যায় পথাৰ বিলাকত এনেই পথাৰত এবাৰ চাবলৈ আহিছিলো মায়ে বাহৰ বাহনিৰ পৰা সিফালে নগলে। মই ফটো মাৰিছিলো যে।
উম, ফটোকপি তোই সেই মোক দিয়া ফটোকাপি ফেচবুকত দিলি নেকি?
নাই দিয়া তোক দিবলৈ দিছিলো সেইকপি আলিটোৰ লগত থকা।
আহ দিম আজি।
সেইটো আলিটোৰ লগত আছে।
অঁহ বৰ ধুনীয়া লাগিছে দেখিবলৈ।
অ সেই তাই অকমান বেলেগ দুকপি দিলো মই তাৰপিছত একপি পঠাই তাৰফালে কি কয় অ মই দিয়া দুকপি দেখিছ নহয়? সেই কপি তোক দিব লৈছিলো কবলৈহে পাহৰিলো।
অহ। ইমান ধুনীয়া লাগিছে দেখিবলৈ সেইকন।
উম।
ৰ'দ দিলে তেনেকে ধুনীয়াই দেখি, খালি আৰু দেখিবলৈ ধুনীয়া হলে নহব নহয়।
অঁ ৰ'দ দিলে মানে ডাৱৰ অকন অকন উঠিলে মানে লগাই ধুনীয়া দেখি, এতিয়াও এইফালে ডাৱৰ বোৰ যেনেকে উ ঠি আছে নহয় বৰ ধুনীয়া লাগি আছে, এই পাহাৰটো ফালে।
অহ
বৰ ধুনীয়া লাগিছে ডাৱৰ বিলাক বগাকে জিলিকি জিলিকি আছে আৰু আকাশ নীলা আকাশখন ওলাই সেই পাহাৰটো ওলাই পৰিছে।
উম। ধুনীয়া দেখি খালি আকৌ দাকটোহে বেয়া লাগে। কালি আমাৰ গো গৰু আহিছিলে গৰু খেদি পেলাই দা খন দলিয়াই দিলে তাৰপৰা দা বিচাৰি ফুৰতে ফুৰতে ৰাতি বাৰটামান বাজিলে বাহিৰত। গাহৰি গাহৰি গঁৰালত। কালি নেপালোৱেই তাৰপিছত ৰাতিপুৱাহে এতিয়া মায়ে বিচাৰি পালেগে। হাবি কত দা খন। গাহৰি গঁৰাল কাষত। বিচাৰিয়ে নেপালো আ গৰু আহিছিলে আমাৰ তাত ইমানকে সদায় সদায় আহি থাকে নহয় অকল দানা খিনি খাবলৈ আহে। কি কৰিবলৈ আহে এ আমনি কৰি থাকেহি তাকে আজি দাখন দলিয়াই দিম বুলি দলিয়াই দিছিলে আক'। কাটিলেও কাটক বুলি, ‌ ইমান আমনি কৰে গৰু একেৰাহে। গৰু নেবান্ধে নহয় আগফালে মানুহে।
ল, ভিতৰত হেৰিত সোমাই যায় আকৌ বাৰীত।
অ নেবান্ধে গৰু এনেকে মেলি - মেলি দিয়া অকল চবে।
কথা কলে নুশুনিলে, বৰ খং উঠে। আমাৰ তেনেকে বিপুলৰ ঘৰৰ হেৰিয়ে কট উম। আমাৰ বিপুলৰ ঘৰৰ কঠীয়া সেইলোকৰ ছাগলীকেইটা এৰি দিয়ে বৰ খং উঠে হয়।
হেল্ল উম। উম। তোৰ নেটৱৰ্কটো ভালকে অহাই নাই, উম নেটৱৰ্কটো ভালকে পোৱা নাছিলে তোমালোকৰ এ কিবা একে আহিছিলে এতিয়া শুনি অলপকে শুনিছো। মানে মাতটো শুনিছো মানে কিবা মাতটো হেৰি চাউণ্ডটোহে কিবা আছে।